কি কৈ আছিলা?
এইয়া কাম বন কৰি আজৰি হয় অকন বহিছো। তুমি?
অহ।
তুমি কি কৰি আ
আজৰি হ'লা?
অ অ এই আজৰি হৈ বোলো অকন ফেনৰ তলতে বহি আছ টো।
অ' মো এয়া কৰি মেলি গা পা ধুই আজুৰি হৈ আহিছোঁ।
অহ' এই অকণ ওলাই যাম বুলি ভাবিছোঁ। মানে সেইকাৰণে অ' অকণমান ওলাই যাম বুলি ভাবিছোঁ যে
অহ' অহ'
ল'ৰাটোৱে এয়া টাউনত বজাৰ নহয় বজাৰো আছে। তাৰপিছত আকৌ এই এনেই ঘৰতে সোমাই আছোঁ বহুত দিন হ'ল। ল'ৰাটোও যাওঁ যাওঁ কৰি আছে। পৰীক্ষা শেষ হ'ল ক'তো যোৱা নাই। গ'লো যেনিবা এদিন মোৰ মোমায়েকৰ ঘৰলৈ, কিন্তু হেৰি দিনদিয়াকৈ আহিব লগা যোৱা হ'ল যে আজি তাতে হে ই যাওঁ বোলো নেহেৰুবালি ওচ ৰত যে পাৰ্ক এখন আছে। হেইখনলৈ যায় হেইখনত নহ'লে বা আকৌ এই গাৰ্লছ
অহ' এই জুবিন উদ্যান
পাঁচ হেজাৰ
অ' জুবিন উদ্যানলৈ
অ', জুবিন উদ্যানলৈ সেই তাতো যাম গৈ পাই লওঁ আও কোনখনত যাওঁ যাম আৰু পাৰ্কলৈ যায় আৰু
অ', আমি আকৌ তাত যাওঁ ৰাতিপুৱা সোনকালে উঠি পেলাই
অ', খোজ কাঢ়িবলৈ
খোজো কাঢ়ো আকৌ সেই জুবিন উদ্যানৰ পাৰ্কৰ সেই তাতে অলপ মুকলি জেগা আছে
অ',
তাত আমি ৰাতিপুৱা যোগাসন কৰোগে
অ', - অ',
লগৰ আও কেই কেইগৰাকী কিমান যায়
অ', - অ', মই ৰাতিপুৱা শুই উঠি এনে খোজ কাঢ়িবলৈ যাও এপাক আমি লগ লাগি পেলাই দেউতাক, মই, ল'ৰাটো এপাক ঘূৰি আহোঁগৈ মানে সদায় যাওঁ মই কেতিয়াবা উঠা দেৰি হ'লে তেতিয়া নাযাও আৰু কোনোবা এদিন কাট ঠিক সদায় যাওঁ নহ'লে দিনটোৰ ভিতৰতে সোমাই থকা নিচিনা নিচিনাই হয়
অ', ৰাতিপুৱা সোনকালে উঠি খোজকাাঢ়িলে দিনটোলে ভালো লাগে গাটো
অ',
আচলতে কি জানা এনেকে খোজ- চোজ কাঢ়ি ব্যায়াম -চিয়াম কৰি পেলাই তোমাৰ কৰি মেলি থাকিলে স্বাস্থ্যটোও ভালে থাকে আৰু যদি তুমি কলৈকো নগৈ কাম বন নকৰাকে যদি বহি থাকা তেতিয়াহ'লে আও মানুহৰ বেমাৰ আজাৰটো হ'বয়ে এহ নহয় জানো
অ', সেইকাৰণে অকণ খোজ কঢ়াই ভাল বোলো ৰাতিপুৱাই দিনটোতো ভিতৰতে থকা যায় একো ঘৰৰ কামখিনি নো আও কি আও চোতালখন অহা যোৱা, চোতাল সাৰা, ঘৰ সাৰা কাপোৰ ধোৱা
এতিয়া আমি মাইকী মানুহ বিলাকৰ আমাৰ কিমান কাম দায়িত্ব থাকে আমিতো এইবিলাক কামৰ মাজতে আমাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নই নলওঁ
উম
সেই তাৰ মাজতে সময় উলিয়াই পেলাই খোজ চোজ কঢ়িব লাগে ব্যায়াম চিয়াম কৰিব লাগে। নিজৰ কাৰণে অকণমান হ'লেও সময় উলিয়াই
গোটেই মাজতে গোটবিলাকত শিকাইছিলে নহয়
অ',
যোগ দিৱসৰ হেৰি আগত
অ',
সদায় ৰাতিপুৱা-ৰাতিপুৱা গৈছিলোঁ তাত।
অ',
এহ তাত সদায় হেৰি নহয় মানে অ', এই দুৰ হয় যে মই দু দুদিনহে গ'লোঁ আকৌ আহি পোৱালৈ দেৰি হৈ যায়গৈ।
দেৰি হৈ যায়।
ৰাতিপুৱা ল'ৰাটোৰ পঠোৱা দেৰি হয় যায়। স্কুলত তাত থাকিলে যোৱা নহয় সেইকাৰণে বোলো ৰাতিপুৱা খোজকাাঢ়িবলৈ যাওঁ। তোমালোকৰ সেইফালে শিকোৱা নাছিলে নেকি গোটত
শিকাইছিলে আমাৰ ওচৰতে হৈছিলে যে গৈছিলোঁ।
অঁ। সেই তেনেকে হৈ থাকিলে ভাল।
ভাল অঁ
অঁ আকৌ এতিয়া আমাৰ ওচৰতে নামঘৰ আছে। নামঘৰত শিকাব নামৰ
নামঘৰটো শিকায় অ।
নামৰ কৰ্মশালা হ'ব। না হেৰি বৰগীতৰ অঁ বৰগীতৰ কৰ্মশালা হ'ব। গৰম বন্ধত, তাৰপিছত আকৌ সত্ৰীয়া নৃত্য খোলৰ খোল বাদ্য এইবিলাক।
অ তোমালোকৰ নামঘৰ তোমালোকৰ ঘৰৰ লগতে?
অঁ আমাৰ ঘৰৰ লগতে। আমি ঘৰত বহি বহি চাই থাকিব পাওঁ আওঁ। তেনেকুৱা ল'ৰাটোকো দিম বুলি ভাবিছোঁ। মানে ডাঙৰ বিলাকৰ আমাৰ নিচিনা অঁ। মহিলাখিনিও যদি শিকো বুলি কয় নামত
অহ', অহ', অহ',
যা মানে ইচছা আছে আৰু সুবিধাটো ভালেই হেৰি কৰিছে। সেই চবতে হেৰি কৰিবলৈ নহয় আকৌ মই যদি যাও ল'ৰাটোক নিবলৈ অসুবিধা হ'ব নহয় ল'ৰাটোক আকৌ টাউনত নাটকৰ কৰ্মশালাটো দিছোঁ যে। প্ৰতিবছৰ মানে দিওঁৱেই নাটকৰ হেৰিত অ, সেই নামঘৰ ওচৰতে এতিয়া আকৌ কালি অ, সি পোষ্টাৰ লগাই থৈ দিছে নামঘৰ ওচৰতে। সি কৈ আছে মা মই ইয়াতো যাম নেকি। খোলৰ হেৰিত খোলো শিকি আছে যে সি এক্সট্ৰাকে। সেই তা
অ, সি খোল এক্সট্ৰাকে ক'ত শিকিছে স্কুলত?
স্কুলতো শিকিছে আকৌ আমাৰ ইয়াত নামঘৰতে শিকাই আছে নহয় ফুলৰ স্কুল আছে নামঘৰতে শিকা মানে স্কুলখন নামঘৰ হেৰিতে শিকা আৰু। গাঁৱে ভাইটি এজনে সেই তাতো এডমিশ্বন দিয়াই দিছোঁ।
অ, ভালে কৰিছা দিয়া।
প্ৰেক্টিচটোও হৈ থাকিব। মাজতে গৈছিলে সিহঁতক নিমন্ত্ৰণ দিছিলে এই জুৰিয়াত। কিবা মাধৱ জয়ন্তী আছিলে তাত গৈছিলে মানে সিহঁতৰ সৰু-সৰু ল'ৰা-ছোৱালীখিনিক ল'ৰাখিনিক মানে নিমন্ত্ৰণ দিছিলে সৰু ল'ৰা হেৰিটো
অ'।
সেই, তেতিয়া সিহঁতে গৈছিলে। ভাল লাগে, তেনেকুৱা সৰু ল'ৰাখিনিৰ খোল বজোৱা দেখিলে।
অ', ভাল লাগে, ভাল লাগে সেইবিলাক। এতিয়া তাক নাটকৰ কৰ্মশালাত ক'ত দিছা?
এই টাউনতে দিছোঁ।
অ'।
টাউনৰ ইস্কুল এখনত।
কৰ্মশালা।
বিচ দিন হ'ব।
ত্ৰিছ দিন।
বিছ, বিছ। গৰম বন্ধৰ অ' হেৰি অ' অ' এই হেৰি তাৰিখৰ পৰা পাঁচ তাৰিখ খৰ পৰা হ'ব পঁচ্ছিশ তাৰিখলৈকে।
অ' অ'।
সি প্ৰতি বছৰে দিয়ে আছোঁ। তিনিবছৰ, এইবাৰ স'তে চাৰি বছৰ হ'ব আৰু তাক দিয়া।
অ' অ'। এনেকে ক'ৰবাত নাটক চাটক কৰিছে নে সি?
অ' আমাৰ ইয়াতো কৈছে নহয়, এই ৰাস
অহ'
অসমীয়া ভাওনা কৰিছিলে। সি লক্ষ্মণ হৈছিলে। তাৰপিছত আকৌ মাজতে কৰ্মশালা শিকালে। কিবা হেৰি আদিম মানুহৰ। সেই নাটকখন কৰিলে মানে আদিম মানুহৰ আগতে কেনেকুৱা আছিলে। ড্ৰেছ পোছাক হেৰা ওপৰত হেৰি কৰি পেলাই। তাকে আকৌ গানো শিকালে। নাচো শিকাইছে মানে। নাটকৰো হেৰি শিকাই আছিলে। মাজে মাজে হৈয়ে থাকে মানে আমাৰ ইয়াত। প্ৰগাম।
হৈ থাকে, অ' ভাল দিয়া তেনেকুৱা পৰিৱেশ অ'।
উম। ভাল লাগে।
তেনে হ'লে ল'ৰা এতিয়া নাটকত এক্সপাৰ্ট হৈছে আৰু
ইমান এক্সপাৰ্ট হোৱাগৈ নাই শিকিহে আছ
অহ' অহ'।
এন অহ' লাইব্ৰেৰীত অকন অকণি মেল হয়। সেই অকণি মেলতো যায়। অ'।
তোমালোকৰ ওচৰতে নেকি?
অ' আমাৰ ওচৰতে লাইব্ৰেৰী নামঘৰ ওচ
অ' একেলগে আছে মানে?
একেলগে আছে।
অহ'
অকণীয়া মেলত আবৃত্তি চাবিতি এইবিলাক শিকাই থাকে যে কবিতা আবৃত্তি, সাধু কোৱা প্ৰতিযোগিতা, অ' সাধু কোৱা প্ৰতিযোগিতা। তেনেকুৱা সিহঁতৰ ধেই ৰাইব্ৰেৰীত সিহঁত সৰু ল'ৰা ছোৱালী খিনিক ইলেকশ্যনো পাতিলে কেনেকে বুট দিব লাগে শিকালে। ইলেকশ্যনৰ হেৰি এইবিলাক মানে শিকাই আছে আহ কোনে কেনেকৈ কি অ' হেৰিত বান্ধি দিছে মানে। এই শনিবাৰ বুধবাৰ হেৰি অ' লাইব্ৰেৰীত কিতাপ পঢ়িব বুধবাৰে অকণিমেল হয়। তাৰপিছত এঘণ্টা কিতাপ পঢ়িবলৈ দিয়ে। তেনেকে মানে বাহিৰা কিতাপ আৰু সাধু কিবা কিবি এনেকুৱা। তে আকৌ শনিবাৰে মানে অকল কিতাপেই পঢ়িব লাগিব। লাইব্ৰেৰীত গৈ বোলে। এই শনিবাৰে তাৰ যোৱা নহয়। বুধবাৰ দিনাখনহে যোৱা হয়। শনিবাৰে মানে তাৰ স্কুলতে আকৌ আৰ্ট স্কুলতো এডমিশ্যন দিছোঁ যে।
অহ' অহ'
হৈৰ তাৰপৰা চাৰে চাৰে চাৰিটালৈকে আৰ্ট স্কুলতে থাকে মানে।
অহ' দেৰি হয়।
চাৰ চি ঘৰ আহি পাওঁতে কেতিয়াবা পাঁচটা চাৰে পাঁচটা ছটা বাজে মানে কেতিয়াবা স্কুল আকৌ সময়ত ছুটি নহয় যে অকণ দেৰি হয়। ছবি আঁকি শেষ নোহোৱালৈকে হেৰি কৰি থাকে অ। তেতিয়া দেৰি হয়। গৰম দিনত কেতিয়াবা ক্লাছ আৰম্ভ কৰা দেৰি হয়।
অ,
হে
চাহ খালা
দেৰি হয় তেতিয়া আহি পোৱা।
উম চাহ খালা এতিয়া
নাই খোৱা বনামহে।
আহ,
তোমালোকে খালা।
নাই আমি খোৱা নাই আজি আজি পৰা হাত চোৱা গ'ল যেতিয়া ধূপ চাকি জ্বলাব পৰা যাব আৰু ন
অ আজিৰ পৰা জ্বলাব পৰা যাব
অ, কেইদিন হাতৰ কাৰণে জ্বলোৱা নাই যে নাপায় উম।
এনেই বাহিৰতে জ্বলাব। কিন্তু আমি হেৰিত নজ্বলাওঁ আৰু
অ গোঁসাই ঠাইত নজ্বলাও উম উম।
সেনেকুৱা বাহিৰত জ্বলাব পাওঁ।
অ ওলা ওলোৱা নাই ওলাম আৰু এই ঘৰত হাঁহ মুৰ্গীখিনি বান্ধি লওঁ, বান্ধিছে আৰু দেউতাকে। বান্ধি গ লৈ পেলাই। যাম আৰু লাহে ধিৰে অকণ আন্ধা হ'লেহে ভাল।
ভাল আৰু সন্ধিয়া সময়ত এটা চেঁচা বতাহ মাৰে যে ভাল লাগে সেইখিনি সময়ত ওলাই আহি।
কা হ'লেহে যাম বুলি পেলাই ৰৈ আছো।
অ।
তোমাৰ ছোৱালীয়ে নকয় নেকি যাম বুলি তেনেকে?
তাই ইমান ওলাই যাবল নিবিচাৰে। তাই খালি তোমাৰ ওলাই গ'লে কিতাপ বা কিবা কিবি এখন লৈ আহিলেই হয়।
অ আমাৰ ল'ৰাটো তেনেকুৱা ওলাই গ'লে তাক মানে হেৰি লাগ ছবি আঁকে যে কালাৰ পেঞ্চিল
অহ অহ অহ। আগতে পুতলা বিচাৰিছিল আজিকালি আকৌ নিবিচাৰে আজিকালি সেই কিবা সাধু কিত তাপ কিবা কিবি সেই তেনেকুৱা বিচাৰে। হনুমান মেলা চালানে নাই?
হ'ব দিয়া ন এই ঘৰত ইমান ঘৰত মানে আলহী আহিলে।
অ অ ঠিক আছে হ'ব দিয়া, অ অ।